হয় শুনিছোঁ। অ, পাইছো।
শুনিছেনে?
অ, ভালে আছো।
ভালে আছা? আছো আছো মোৰো ভালে। কি কৰিছা?
এ, আছিলো ৰব মানে গৰম পৰিছে নহয় বহুত এ ঘৰতে আছো ক'ত? তো যোৱা আৰু
তাকে গৰমতটো মানে দিনক দিনে বাঢ়ি গৈছে দিয়াচোন ভাবিলোঁ এই ফোন এটা কৰো আজি ভাবিছিলো তোমাৰ এই তোমাৰ লগত এই পৰিষ্কাৰ তা কি পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে মানে অলপমান আলোচনা কৰিম বুলি ভাবিছিলো কি কোৱা?
অ, ভাল ভাল বৰ সুন্দৰ বিষয় নে বি- শিক্ষাৰ্থী জীৱনত বাবে মানে বহুত এটা গুৰুত্বপূৰ্ণ আহ মানে সকলোৱে চৰ্চা কৰাটো উচিত। পৰীক্ষাৰ প্ৰস্তুতিৰ ওপৰত ভাল
হয়, তাকে ভাবিলো যে এইটো মানে বিষয়টো আমি চৰ্চা কৰাত জৰুৰী আৰু যিহেতু মানে পৰীক্ষাৰ প্ৰস্তুতি আমাৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ বিষয় হয় দিয়াচোন। আৰু ভাল ফলাফল লাভ কৰিবলৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে তোমাৰ ধৰা সঠিক পৰিকল্পনা হওক বা আহ নিয়মীয়া অধ্যয়ন কৰে যাৰ ফলত তেওঁলোকে যাতে পৰীক্ষাত ভালদৰে ভাল ভালদৰে মানে উত্তীৰ্ণ হ'ব পাৰে। তাৰ কাৰণে প্ৰচেষ্টা চলাই তেওঁলোকে আৰু কেৱল পৰীক্ষাৰ কেইদিন মান আগতে মানে পঢ়িলে ভাল ফল লাভ কৰাটো কঠিন বুলি মই ভাবো কাৰ আজিকালি বহু কেইজন ছাত- ছাত্ৰ-ছাত্ৰীক আমি দেখা পাই থাকো ন যে তেওঁলোকে মানে আগৰ পৰা নিয়মীয়া ভাৱে ন- পঢ়ে কিন্তু পৰীক্ষাৰ যেতিয়া আহে পৰীক্ষাৰ আগমুহুৰ্তত পঢ়িবলৈ অ, মানে আৰম্ভ কৰে যাৰ ফলত তেওঁলোকে ভাবে যে এদিনতে পঢ়ি পিনে গোটেইখিনি শেষ কৰি ল'ব বা গোটেইখিনি পৰীক্ষাৰ কাৰণে পঢ় আয়ত্ব কৰি ল'ব। এই বিষয়ে তুমি কি ভাবা যে পৰীক্ষাৰ আগমুহূৰ্তত পঢ়িলে অ, মানে সঠিক ভাৱে সফল হ হব পাৰি নে নোৱাৰি?
পৰীক্ষাৰ আগমুহূৰ্তত মানে কিছুমান একাংশ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যা মানে আ গত গোটেই ধৰা বছৰটোত বা পৰীক্ষাৰ আগত মানে যিখিনি সময় পায়। সময়ত মানে ভালদৰে অধ্যয়ন নকৰি তেওঁলোকে থৈ দিয়ে যে হ'ব মোৰ টো এসপ্তাহত মই শেষ কৰি দিম বা এমাহত মই শেষ কৰি দিম। কিন্তু যেতিয়া পৰীক্ষা একেবাৰে কাষ চাপি আহে তেতিয়া তেওঁলোকৰ মানে সেই বুজাবোৰো বাঢ়ি যায়। তেতিয়া তাৰ ফলত তেতিয়া মানে যে মানেছ ছাত্ৰ-ছাত্ৰীসকলে বেছিকৈ অধ্যয়নত লাগি থাকে তেতিয়া মানে এই গোটেই খিনি আয়ত্ব কৰিবলৈ তেওঁলোকৰ মানে মগজুত যিহেতু বেছিকৈ বুজা বাঢ়ি যায় পঢ়াৰ বোজা বাঢ়- হে প্ৰত্যেকটা বিষয়। গতিকে তেতিয়া মানে পঢ়িলেও মানে সেইবোৰ মানে মনত ৰখাটো কঠিন হৈ পৰে। যিহেতু মানে পৰীক্ষাৰ আগমুহূৰ্তত বেছিকৈ মানে তেওঁলোকে মানে ৰিভাইজ কৰিব হে লাগে গতিকে সেই সময়ত যদি তেওঁলোকে সেইসমূহ আয়ত কৰিবলৈ চেষ্টা কৰে বা নতুন বিষয় অধ্যয়ন কৰি থাকে সদায় নতুন নতুন বিষয় তেতিয়াহ'লে মানে এই ভবা মতে ক্ষাত ফলাফলটো লাভ কৰিব নোৱাৰি বুলি মই ভাবো।
হয়, হয়, হয়। একেবাৰে সচা কথা দে। কাৰণ, এ যিটো পাঠ্যক্ৰম তোমাৰ কঢ়ি বৰ কাৰণে এবছৰ লাগে। যিহেতু আমাৰ চৰকাৰে তোমাৰ গোটেই পাঠ্যক্ৰমটো এবছৰীয়া কৰিছে। এ পাঠ্যক্ৰম খিনি শেষ কৰাৰ কাৰণে এবছৰ লাগে কিন্তু এ কেনেকে কেনেদৰে মান ছাত্ৰ-ছাত্ৰীসকলে ভাবিব পাৰে যে তেওঁলোকে সেই পঠ্য়ক্ৰমটো পৰীক্ষাৰ আগমহূৰ্তত বা পৰীক্ষা এদিন আগত তেওঁলোকে পঢ়ি গোটেইখিনি আয়ত্ব কৰি ল'ব। এইটোতো একেবাৰে সম্ভৱ নহয় ন কাৰণ তেওঁলোকে কেৱল মানে প্ৰচেষ্টাত টোহে কৰে কিন্তু যিখিনি মানে গুৰুত্বপূৰ্ণ তথ্য বা যিখিনি অ আয়ত্ব কৰিবলগীয়া জ্ঞান সেইখিনি মই ভাবো যে সম্পূৰ্ণভাৱে তেওঁ তেওঁলোকে মানে আয়ত্ব কৰিব নোৱাৰে। কাৰণ, এইটো সকলোৰে বাবে মানে তোমাৰ কঠিন যে, পৰীক্ষাৰ আগমুহুৰ্তত গোটেই কিতাপখন এ এদিনতে পঢ়ি শেষ কৰি দিয়া বা গোটেই কিতাপখন কৰি লোৱা মই ভাবো যে তেওঁলোকে মানে এইটো যিটো কামটো কৰে সেই ত মানে তেওঁলোকৰ কাৰণে যথেষ্ট খিনি এ তেওঁলোকৰ জীৱনতে যথেষ্ট খিনি মানে ধৰা সমস্যাৰ সৃষ্টি কৰে বুলি মই ভাবো। আৰু লগতে মই ভাবো যে এই পৰীক্ষাৰ আগমহুৰ্তত যদি তেওঁলোক। তেওঁলোকে ভালদৰে এখন সময়সূচী বনাই লয় তেতিয়া ভাবো যে তেওঁলোকৰ সেই পঢ়া। আৰু মানে যিটো তেওঁলোকৰ জ্ঞান বৃদ্ধি মানে যথেষ্ট খিনি সহায় কৰিব বুলি ভাবো। কাৰণ সময় হৈছে তোমাৰ পঢ়া শুনা ধৰা নিয়মীয়া আৰু সুস্থ। তিং কৰি তোলে আৰু ইয়াৰ ফলত তেওঁলোকে সকলো বিষয় কেতিয়া কেনে পঢ়িব লাগে। বা সকলো বিষয় কেনেদৰে সমান ভাৱে অধ্য়ন কৰিব লাগে তাৰে সুযোগতটো পায়। আৰু যেতিয়া সময়সূচী মানে তোমাৰ ধৰা বনাই বনাই নলয় তেতিয়া। তোমাৰ কেনেদৰে অ কিবা এটা বিষয়ত তুমাৰ বেছিকে সময় দিয়া যাব বা কিবা এটা বিষয়ত কমকে সময় দিয়া। যাৰ ফলত মানে সকলোখিনি জ্ঞান মানে সমান ভাৱে আয়ত্ব কৰিব নোৱাৰি। তুমি কি ভাবা? এই বিষয়ত
হয় হয় একেবাৰে সঠিক কথা কৈছে আৰু মানে একাংশ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যি মানে আমাৰ মূল কিতাপখন তেওঁলোকে সেই কিতাপখন নপঢ়িয়ে বিভিন্ন ধৰণৰ সহায়িকাৰ তেওঁলোক তেওঁ সহায় লয় আৰু কিছুমানে টো আজি কালি টো মোবাইল মাধ্যম মাধ্যমৰ জৰিয়তে মানে এ আইৰ সহায়ত বিভিন্ন মানে প্ৰশ্নৰ উত্তৰ তেওঁলোকে বিচাৰি সেইসমূহ মানে মুখস্থ কৰিবলৈ বা পৰীক্ষাত লিখিবলৈ চেষ্টা কৰে কিন্তু মই ভাবোঁ সেনেকুৱা কৰিলে তেওঁলোকে মানে যিটো মানে ভবামতে মানে ফলাফল বা নম্বৰ পৰীক্ষাত সেইমতে নাপাব কাৰণ কিয় যিয়ে বহি বহি চাওতা চাওতা জনেও জানে এই ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে তেওঁ নিজৰ পৰা কিতাপ পঢ়ি লিখিছেনে তেওঁলোকে বাহি সিৰা সহায়িকা পৰা মানে সহায় লৈ লিখিছে গতিকে সেইক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰী তে সকলো মানে অকমান সজাগ- সচেতন হোৱা উচিত। কি সেই তেওঁলোকে মানে সময় সময়ৰ অভাৱত বিভিন্ন ধৰণৰ বজাৰৰ পৰা সহায়িকা কিনি আনে বা এনেকুৱা ধৰ আপোনাৰ এ আইৰ মাধ্যমত কিছুমান উত্তৰ বিচাৰি সেইবোৰৰে মতে মানে তেওঁলোকে লিখে। কি ক'বা এই ক্ষেত
হয়, ঠিকে কৈছা দেই। তুমি যে এইমাত্ৰ ক'লা এই মুখস্থ কৰা কথাটো। সেইখিনিতে মোৰ এটা কথা মানে মনত পৰিছে যে এই ছাত্ৰ-ছাত্ৰী সকলে বেছি মানে এই যিবিলাক টোকা হওক বা নোট মানে প্ৰস্তুত কৰে। তেওঁলোকে মানে সেইবোৰ মানে ডাইৰেক প্ৰত্যক্ষভাৱে সেইবোৰে তোমাৰ মুখস্থ কৰে। মই ভাবো যে তেওঁলোকে মুখস্থ কৰাৰ সলনি যদি নিজে বুজি বুজি পঢ়ে তেতিয়া মানে ই মুখস্থ কৰাৰ তুলনাত অধিক ফলপ্ৰসূ হ'ব। আৰু তোমাৰ ধৰা যিকোনো বিষয়ৰ যিটো মূল ধাৰণা সেইটো তেওঁলোকে স্পষ্টভাৱে বুজ বুজি পাব। কাৰণ যেতিয়া তুমি মুখস্থ কৰিবা সেইটো তুমি উপৰুৱাকৈহে পঢ়া হয়। আৰু যেতিয়া তুমি ধৰা বস্তু এটা পঢ়া ঠিক আছে আমি যেনেকে একজাম মানে পৰীক্ষাৰ সময়ত আমি ধৰা যিকোনো টোকা এটা পঢ়িলো বা বিষয় এটাৰ বিষয়ে জানিবলৈ এ যেনেদৰে ধৰা যেনেদৰে ত মই এটা উদাহৰণ দিওঁ যে শৰাইঘাটৰ যুদ্ধ তাৰ বিষয়ে আমি ধৰা টোকা এটা প্ৰস্তুত কৰিছোঁ। সেই প্ৰস্তুত কৰি টোকাটো যদি লাইন বাই লাইন আমি যদি পঢ়ি যাও, ওম ঠিক আছে বাক্য অনুসৰি তেতিয়া মানে আমি অক অকল সিখিনিৰ সিখিনৰ মানে ধৰা টোকাটো কি আছে সেইটোহে জানিব পাৰিম। কিন্তু মূল যি টো কাহিনী সেই কাহিনীটোৰ বিষয়ে আমি যদি ভালদৰে বুজি পিনে পঢ়ো তেতিয়া আমি সে সেই কাহিনীটো ভাল দৰে মানে ধৰা তোমাৰ আয়ত্ত কৰিব পাৰিম আৰু লগতে মই এটা কথা ভা মানে চাগে হয় সেইটো কথা। মই ভাবো যে তোমাৰ মুখস্থ কৰাতকে যিবিলাক বুজি বুজি পঢ়া যায় সেইবোৰ তোমাৰ বেছিকৈ মনত থাকে আৰু দীৰ্ঘদিনলৈ মনত থাকে বুলি মই ভাবো। তুমি কি ভাবা এই বিষয়ে?
হয় হয় ঠিকেই কথা কৈছ মানে মুখস্থ কৰিলে এনেকুৱা হয় ধৰা এতিয়া মই মুখস্থ কৰিলো মুখস্থ মোৰ হৈ গ'ল। তাৰপিছত মই ঘৰতো প্ৰেক্টিছ কৰিলো সেইটো। এতিয়া মই পৰীক্ষাৰ সময়ত বহো যিহেতু এটা চাপ থাকে মনত যে পৰীক্ষাত বহিছো। এতিয়া বিভিন্ন সময়ত মানে কিছুমান শাৰী পাহৰি যোৱা যায় যে শৰাইঘাটৰ যুদ্ধ- কিমান চনত হৈছিল ঘপককৈ পাহৰি যোৱা যায় যদি সেইটো ভুল হৈ যায় মানে পাহৰা যোৱা যদি আমি খেলি মেলি হয় তেতিয়া নিশ্চয় নম্বৰটোও আমি কম পাম এতিয়া যদি নিজে- তুমি কোৱা ধৰণে নিজে যদি বুজি লৈ- মনত ৰাখি যদি সেনেদৰে পঢ়া হয়। বা লিখা হয় তেতিয়াহ'লে নিশ্চয় তেওঁ- সেই শাৰীটো ঠাইত তেওঁ আন এটা শাৰী লিখি বনাই লিখি আহিব পাৰিব- সেইটো ক্ষেত্ৰত তেওঁ মানে বেছিকৈ নম্বৰ লাভ কৰিব বুলি মই মানে ভাবো আৰু-
হয় ঠিকেই কৈছা দেই আৰু মানে তেতিয়া তেওঁলোকে মানে যিকোনো- অ মানে পাঠৰ পৰা বাহিৰত আহিলেও নিজে যদি সেই বিষয়টো ওপৰত জ্ঞান থাকে বা সেই টোকৰ ওপৰত জ্ঞান থাকে তেতিয়া তেওঁলোকে নিজে বনাই পিনে লিখি পিনে আৰু একো মানে এ পৰীক্ষাত এৰি থৈ আহিবলগীয়া নহয় তেওঁলোকে নিজৰ বুদ্ধিৰে বা স্মৃতি শক্তিৰে ল আহ লিখি আহিব পাৰে। আৰু তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা এই পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে যে এ তোমাৰ পুনৰাবৃত্তি অবিহনে তোমাৰ এই পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ নহয় কাৰণ- যেতিয়া তুমি নিয়মীয়া ভাৱে পুনৰাবৃত্তি কৰা বা পুনৰাবৃতি পঢ়া আহ বিষয় বস্তু মানে তেতিয়া মনত স্থায়ী ভাৱে থাকি যায়। যেতিয়া তুমি এটা বস্তু বাৰে বাৰে সেই মানে বস্তুতটো পঢ়ি থাকিবা বাৰে- বা বাৰে বাৰে মানে পুনৰাবৃত্তি কৰি থাকিবা সেই বস্তুটো- তোমাৰ ডাই মানে জাই পিনেডাইৰেক তোমাৰ মগজত সোমাই যায় আৰু যেতিয়া তুমি পৰীক্ষ শিক্ষাত বহিবা পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত তেতিয়া তোমাৰ মানে সেই বস্তুতটো যেতিয়া তুমি প্ৰশ্নতটো দেখা পাবা তাৰে উত্তৰটো বাৰে বাৰে তোমাৰ মগজুত আহি থাকিব তেতিয়া তোমাৰ- ভুল হোৱাৰ মানে সেই সুযোগতটো নাপায় এনেকুৱা ধৰণৰ মানে এ উ যি কাম খিনি পুনৰাবৃত্তিৰ কথাটো ক'লো সেইটো মানে মোৰ লগত- কাৰণ মই যেতিয়া পৰীক্ষাত বহো যেতিয়া মানে পুনৰব্তি কৰি যাওঁ। তেতিয়া তোমাৰ যেতিয়া। ম সেই প্ৰশ্নটো দেখা পাও তাৰে উত্তৰটো বাৰে বাৰে মোৰ মগজুলৈ আহি থাকে। সেইবাবে মই ভাবো যে এই পুনৰাবৃত্তিটো মানে তোমাৰ যথেষ্ট খিনি গুৰুত্বপূৰ্ণ বুলি মই ভাবো। তুমি কি কোৱা এই বিষয়ে।
হয় হয় ঠিকে কৈছো আৰু গতিকে পৰীক্ষাৰ মানে একোৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল- সকলো মানে কৈ অহাৰ ভিতৰত এটাই মানে মূল মন্ত্ৰ পৰীক্ষাত ভাল মানে ফলাফল দেখ- যিটো তুমি কলা পুনৰাবৃত্তি ই এক মানে প্ৰধান অস্ত্ৰ বুলি ক'ব পাৰি পৰীক্ষা- শিক্ষাত মানে সফলতা অৰ্জন কৰিবৰ বাবে কাৰণ কিয় বহুতো ছাত্ৰ ছাত্ৰী আমি কৈ অহা ধৰণে মানে তেওঁলোকে- পঢ়ি লৈ মানে যায়। কিন্তু পুনৰাবৃত্তি নকৰে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ বা চাৰিবাৰ পৰ্যন্ত মানে প্ৰত্যেকটা বিষয় যদি পুনৰাবৃত্তি কৰি তেওঁলোকে পঢ়ে মনত ৰাখে তেতিয়া মানে সেইটো বিষয় আৰু পাহৰাৰ মানে কোনো মানে তাতে সময় নাথাকে আৰু কেতিয়াও মানে নাপাহৰে সেইটো মানে তোমাৰ জীৱন যাৱজ জীৱন মানে মনত থাকি যাব। যোনে ধৰা এই ধৰণে তুমি কোৱা পদ্ধতিত যদি। পঢ়ে
হয় হয় একেবাৰে সচা কথা আৰু মানে বহুতে তোমাৰ কয় যে আগৰ বছৰৰ প্ৰশ্ন প্ৰশ্ন পত্ৰ বিলাক থাকে সেইবিলাক সমাধান মানে পৰীক্ষাৰ সময়ত সমাধান কৰিব লাগে তেতিয়া মানে বহুত ধৰণৰ ধৰা তোমাৰ এই প্ৰশ্নৰ যিখিনি ধৰণ হওক বা ন বিভাজন হওঁক আৰু সম বিবস্তাবনে সকলোবোৰ মানে বুজি পোৱাত যথেষ্ট খিনি সুবিধা হয়। এইটো বাৰু সঁচা কথা দিয়াচোন কাৰণ- যদি আমি আগৰ বছৰৰ প্ৰশ্ন পত্ৰ বিলাক সমাধান কৰো তেতিয়া কেনেধৰণৰ প্ৰশ্ন আহে সেইটো বুজি পিনে আম আমি ধৰা প্ৰচেষ্টাটো চলাবও পাৰো
উম উম উম একেবাৰে সঠিক কথা কৈছা এই তেনেদৰে মানে আমি পৰী শিক্ষাত এটা মানে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হম
হয় বাৰু আজি তোমাৰ লগত মানে এই কথাখিনি পাতি যথেষ্ট খিনি ভাল লাগিল দে ঠিক আছে বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম আজিলৈ সামৰিছোঁ।
ধন্যবাদ।